ম পঢ় আছিল নকি
নাই ৰবা তুমি
নাই নাই নাই আজি মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ মই ফোন কৰিলো
অ হয় কি বিষয় আছিলে বা
মই অলপমান বস্তু এটা মে এটা মই বাতৰি এটা পঢ়ি আছিলো তাত অলপমান ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে কৈ আছিলো মই ভাবিলো তোমাৰ লগত এইটো বিষয়তে অলপ অকমান আলোচনা কৰো
হয় হয় পাৰি পাচোন
বৰ্তমান সময়ত তুমি ইন্টাৰনেটৰ বিষয়ে কি কবা বৰ্তমান সময়ত যিটো ইন্টাৰনেটৰ যিটো চলি আছে সেইটোৰ ওপৰত তোমাৰ কিবা মাম তুমি কি দিব খুজিবা
হয় বৰ্তমান ইন্টাৰনেটে আমাক বহুতো উ সুবিধা কৰি দিছে যেনে এতিয়া বৰ্তমান টো ইণ্টাৰনেটত আমি ব্যৱহাৰ কৰি আছোঁ যেনে ধৰা অনলাইন শ্বপিং তাৰপিছত তাতে আমি আৰু বিভিন্ন ধৰণৰ কাম ক কৰিব পাৰোঁ যেনে আমাৰ পঢ়া পঢ়া কিবা এটা বস্তু লাগিলে আমি সেই পঢ়া বস্তুটো আমি তাতে গুগলত চাৰ্চ কৰি বা বিভিন্ন ধৰণৰ প্লেটফৰ্মৰ আমি উ ইণ্টাৰনেটে বহুতো সুবিধা দিছে আৰু যেনেকৈ ইণ্টাৰনেটত আজিকালি দূৰ দূৰণিৰ খবৰ অতি সহজতে পোৱা যায় সেইবাবে ইণ্টাৰনেট ক'বলৈ গ'লে ভাল এটা আমাৰ বাবে ভাল হৈ পৰিছে
হয় হয় মই তোাৰ কথা একম মতছো যোগাযোগৰ ক্ষেত্ৰত ইন্টাৰনেট আমাক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে দেই সেইটো মই কব খোা কাৰণ আগতে আমি চিঠি পঠাবলৈ বহুত দিন লাগি গৈছিল আজিকালি মোবাইলৰ ইণ্টাৰনেটৰ জৰিয়তে আমি হোৱাটছআপ ফেচবুক ইনষ্টাগ্ৰাম বা ভিডিঅ' কলৰ জৰিয়তে মুহূৰ্ততে আমি যোগাযোগ কৰিব পাৰো এইটো ক্ষেত্ৰত মই তোমাৰ লগত একমত বৰ্তমান সময়ত চিন্তানত ভূমিকা বা গুৰুত্ব তাৰ ওপৰত তুমি কিয় হবচিবা
উম বৰ্তমান ইণ্টাৰনেটৰ ভূমিকা মানে ইণ্টাৰনেটে আমাক বহুতো সুবিধা দিছে তাৰপৰিও মানে অসুবিধাও দিছে যেনে আজিকালি ইণ্টাৰনেটত আমি বিভিন্ন মানে ইণ্টাৰনেটটো আমি কাৰণ নোহোৱ আমি বহু সময় আমি তাতে নষ্ট কৰি দিওঁ বাবদ সেইবাবে আমি সেই হিচাপে আমাৰ ইন্টাৰনেটটো আমাৰ বাবে অলপ অসুবিধা অসুবিধাজনকো হৈছে তুমি ইয়াৰ বিষয়ে কি ক'বলৈ বিচাৰিবা
নিশ্চয় নিশ্চয় মই তোমাৰ সৈতে একমতে হয় আজিকালিৰ আধ্যাত্মিক ইন্টাৰনেটৰ চকুৰ সমস্যা মূৰৰ বিষ বাণিদ্ৰা ক্ষতি আদিবোৰ দেখিবলৈ পোৱা যায় লগতে কিছুমান সামাজিক সমস্যাও আমি দেখি দেখিবলৈ পাওঁ কাৰণ বহুতে ইণ্টাৰনেটৰ ফলত বাস্তৱ জীৱনৰ পৰা বহু আঁতৰি থাকে আজিকালি আৰু কিছুমান ভুৱা খবৰ বা ভুৱ এপৰ জৰিয়তে বহুতো মানুহৰ ষ্ট কৈছে ইন্টাৰনেতে
হয় এইটো বিষয়েটো মানে এইটো তুমি ভাল কথা এটা ক'লা
আৰু চাব গ'লে বৰ্তমান সময়ত ইণ্টাৰনেটৰ জৰি়য়তে বহুতো মানে বহুতো কেলেংকাৰী কৰি থাকে আজিকালি যাৰ ফলত মই ভাবো ইণ্টাৰনেট যিমান ভাল সিমান বেয়াও তুমি ইয়াৰ ওপৰত কি হ'বা
হয় আজিকালি মানে উম ফেচবুক তাৰপিছত ইনষ্টাগ্ৰাম এইবোৰ এইবোৰত বহুতো ভোৱা খবৰ আৰু এইবোৰে মানুহে অলপ অ অসুবিধাও দিছে সুবিধা নিদিয়া জনোহয় ইণ্টাৰনেটটো আমি যি ধৰণে আমি ইউজ কৰি আমাৰ আমাৰ আমাৰ বাবে সিমানেই ভাল বা বেয়া হ'ব আমি যদি ভাল ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ বাবে ভাল হ'ব আৰু যদি আমি যদি বেয়া কৰোঁ তেতিয়াহ'লে এইটো বেয়া হ'ব আৰু ইণ্টাৰনেটত গেম খেলা ৰীল চোৱা তাৰ পাছত এইবোৰ থাকিলে আমাৰ উ টাইম বহুতো নষ্ট হৈছে সেইবাবে মই এইবোৰ কৰি থকাটো ইমান এটা ভাল পোৱা নাই তুমি কি ক'বা
তুমি ঠিকেই কৈছা কাৰণ বৰ্তমান সময়ত যিটো ইন্টাৰনেটৰ ব্য্ৱহাৰ ইনষ্টাগ্ৰাম ফেচবুক সেইবোৰৰ লগত সৰু সৰু ল'ৰা ছোৱালীবোৰ অতিকৈ মানে আগ্ৰহী হৈ উঠিছে সেইবোৰৰ ক্ষেত্ৰত যাৰ ফলত সিহতে বাহিৰৰ পৃথিৱীখন বা তল জীৱনৰ লগত চিনাকি কিয় হোৱা নাই বৰ্তমান সময়ত যদি তুমি চাবলৈ যোৱা চাইবাৰৰপ ইণ্টাৰনেটৰ এক গুৰুত্বপূৰ্ণ অসুবিধা বহু মানুহে মানে অনলাইন প্ৰবঞ্চনা বা হেকিং আদিৰ জৰিয়তে সমাজত বহু ক্ষতি কৰিছে সমাজৰ লগতে চৰকাৰৰো বহু ক্ষতি কৰে কিছুমান লোকে তুমি এইবিলাকৰ ওপৰত কি কবা
হয়, তুমি কোৱাটোৱেই মানে এইবিলাক আ, কৰিলে আমাৰ সকলোৰে বাবে বেয়া মানে এটা ইন্টাৰনেট হ'ল এটা শক্তিশালী আহিলা ইয়াক যদি ভালদৰে হম, ব্যৱহাৰ কৰো তেনেহ'লে হে মানে এনেকে যে, কয় কি জুই দৰে ভালকৈ ব্যৱহাৰ ক আনিব পাৰি তাৰপাছত যদি বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে ঘৰখন পৰিবও পাৰে গতিকে ইণ্টাৰনেটক শিক্ষা জ্ঞান উন্নতিৰ বাবে ব্যৱহাৰ কৰা উচিত। তেতিয়া আমাৰো উন্নতি হ'ব লগতে উ, একো ক্ষতিও নহয়।
ঠিক কৈছা তুমি ইণ্টাৰনেট হৈছে পৃথিৱীৰ লাখ, লাখ কম্পিউটাৰ মোবাইল সংযোগ কৰা এক বিশাল নেটৱৰ্ক, ত' আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰাটো আমাৰেই ভাল।
হয়।
আজিকালি দেখা যায় ইণ্টাৰনেটে সৰু, সৰু ল'ৰা ছোৱালী বিলাকক মানে একদম ব্যস্ত কৰি ৰাখিছে আৰু। ত এইটোৰপৰত কি ক'বা তুমি? পৰিয়ালে ইয়াৰে ওপৰত গুৰুত্ব দিব লাগে নে?
হয়, নিশ্চয় পৰিয়ালৰ ওপৰত অলপ গুৰুত্ব দিব লাগে কাৰণ বিশেষকৈ যদি মোবাইলটো যদি চাই থকা হয়, তেতিয়া আমাৰ সকলোৰে বাবে ক্ষতিকাৰক হ'ব যেনে আমাৰ মগজুৰ ক্ষতি হ'ব, আমাৰ শৰীৰৰ ক্ষতি হ'ব যদি মোবাইলটো তিনি টাইম যদি থাকি থাকো আমি যদি বাহিৰত গৈ খেলা ধূলা নকৰো তেতিয়া আমাৰ শৰীৰতো উম, মানে জাম লাগি যাব আৰু উম চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে তাৰ পাছত
আৰু এটা দিব খো বৰ্তমান সময়ত ইণ্টাৰনেটৰ ভূমিকা তুমি দৈনন্দিন জীৱনত কি বুলি দৈনন্দিন জীৱন ইন্টাৰনেটৰ ভূমিকা তুমি কোন, কোন ক্ষেত্ৰত তুমি ভাবা?
হয়, তুমি আৰু কি ক'ব বিচাৰিবা?
এতিয়া মই বৰ্তমান সময়ত যিটো ইণ্টাৰনেট সেই ইন্টাৰনেটৰ ভূমিকা তুমি দৈনন্দিন জীৱনত কোন, কোন ক্ষেত্ৰত মানে উপযোগী বুলি ভাবা?
উপযোগী বুলি ক'বলৈ গ'লে যেনে, আজিকালি অনলাইন শ্বপিং গুগল প্লে মানে গুগল পে' তাৰ পাছত মানে অনলাইনত যে, পইচা আদান প্ৰদান কৰে সেইটো আৰু উম, পঢ়াৰ বাব আমাৰ ভালকৈ ব্যৱহাৰ কৰা সেই ধৰণে আমাৰ দৈনন্দিন জীৱনত বহুখিনি গুৰুত্বপূৰ্ণ
নিশ্চয়, নিশ্চয়, নিশ্চয় তুমি ঠিক আজিকালি চ, চাকৰিৰ সন্ধান, অনলাইন আবেদন বিভিন্ন চৰকাৰী সেৱাৰ ক্ষেত্ৰতো ইন্টাৰনেটৰ জৰিয়তে আমি লাভৱান হৈছোঁ। প্ৰতিজন মানুহে মই হওঁ প্ৰতিজন মানুহে ইন্টাৰনেটৰ সুবিধা সমূহ গ্ৰহণ কৰাৰ লগতে ইয়াৰ অসুবিধা সমূহৰ কথায়ো জানি অলপ সচেতন হ'ব লাগে। তুমি কি ভাবা? বিদ্যালয়সমূহত ইন তান এটা সুবিধা আৰু অসুবিধাৰ বিষয়ে কিবা ক'ব লাগে নে?
হয়, বিদ্যালয়ত অ', সুবিধা অসুবিধা মানে ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে এটা পাঠ, পাঠ ভিত মানে পাঠ এটা দিব লাগে কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞান বৃদ্ধি হ'ব আৰু
উ
উম জ্ঞান বৃদ্ধি হ'ব
একেবাৰে ঠিক কৈছা তুমি। একেবাৰে ঠিক সচেতন আৰু দায়িত্বশীল ব্যৱহাৰ একেই এই কথাই মই ক'ব যাম সচেতন আৰু দায়িত্বশীল ব্যৱহাৰে ইন্টাৰনেটৰ প্ৰকৃত উপকাৰ লাভ কৰিব পাৰিব। যিবিলাক সচেতন হয় ইন্টাৰনেটৰ প্ৰতি এইবিলাকে ইন্টাৰনেটৰ সুবিধা সমূহ ভালদৰে গ্ৰহণ কৰিব পাৰিব।
অহঁ হয় হয় ঠিক কথা হৈছে আৰু উম, শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াৰ ওপৰত বিশেষভাৱে অকল পাঠ হিচাপেই নহয় তেওঁলোকক অন্য হিচাপে মানে শিক্ষক শিক্ষয়িত্ৰীসকলে নিজে ক'ব লাগে যে ইণ্টাৰনেট ভাল নে বেয়া তেওঁ সেইটো যদি ব্যৱহাৰ কৰে সেইটো কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে সেইটো ভাল কামত ব্যৱহাৰ কৰিব লাগে আৰু সেই উম, মানে আমাৰ যাতে উন্নতি হয় সেই ধৰণে আমি ব্যৱহাৰ কৰিব লাগে। সেইবোৰ শিকাব লাগে আৰু তুমি কি কবা?
কৈ থাক ইন্টাৰনেটৰ সঠিক ৱাৰে আমাৰ জ্ঞান বৃদ্ধি কৰে আমাৰ সময় বচায় জীৱন অধিক অধিক সহজ আৰু আৰু পঢ়াৰ ক্ষেত্ৰতো বহু খিনি সহায় কৰিছে বুলি মই ভাবো কিন্তু ইণ্টাৰনেটৰ ফলত আমি বহুতো বিপদতো পৰো তাৰ বাবে শিক্ষকসকলে এক সচেতন কেন্দ্ৰ বা সচেতনতাৰ বাবে এটা দিন লৈ কেনে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে বিষয়ে বুজাব লাগে ইণ্টাৰনেট কি হয় ইণ্টাৰনেটৰ ব্যৱহাৰ কি ইণ্টাৰনেটৰ ব্যৱহাৰ আমাক কেনেদৰে সুবিধা দিয়ে কেনেদৰে অসুবিধা দিয়ে এইবিলাকৰ ওপৰত শিক্ষকসকলে অকমান গুৰুত্ব দিলে মই ভাল বুলি ভাবিম।
হয় হয় তুমি পিছে যে এই হ সকলোবোৰ কথাৰ ওপৰত মানে আমি আলোচনা কৰি আমি মই খুব ভাল পালো তোমাৰ লগত। আশা কৰোঁ যাতে আমি আগলৈ আৰু এনেকে বিভিন্ন ধৰণৰ আলোচনা কৰি যাব পাৰোঁ।
তোমাৰ লগত আজি ইন্টাৰনেটৰ বিষয়ে আলোচনা কৰি ইন্টাৰনেটৰ সুবিধা অসুবিধা আৰু গুৰুত্বৰ বিষয়ে আলোচনা কৰি মই ভালেখিনি আনন্দিত হৈছো এৱা লবলৈ ৰাখিছোঁ।
উম দিয়া ধন্যবাদ।
উ ঠিক আছে।